এ তুমি জন্তু ভাল পোৱা নে?
হয়। জন্তুটো মোৰ ভালেই লাগে, জন্তুক মই তেনেকে কুকুৰ গৰু ছাগলী এইবোৰ। সদায় দেখি আহিছো আৰু অন্য অন্য অন্য জীৱ জন্তু আছে পক্ষী আছে সেইবোৰকো দেখি আহিছো।
হয়, হয়। মইও জন্তু বোৰ ভাল পাওঁ। কাৰণ মইও এ সৰু কালতো মানে গাওঁতে ডাঙৰ হৈছো। তেতিয়া মইও জন্তুবোৰ মানে তিয়া দেখি দেখি আহিছো আৰু মৰম কৰি আহিছো সৰু কালৰ পৰা, সেই কাৰণে মইয়ো জন্তু হ'লো। যেনেকে তুমি অলপ ছাগাল গৰু কুকুৰ মেকুৰী এ এনেই তোমাৰ প্ৰশ্ন আছিল তোমাৰ এনেই আটাইতকৈ মানে ম এ মোৰ প্ৰিয় মানে জন্তু কোনটো?
আটাইতকৈ প্ৰিয় জন্তু বুলি ক'ব গ'লে এতিয়া এইখি মহটো মোৰ প্ৰিয় জন্তু, আৰু যদি পক্ষী বুলিয়ে ক'ব যোৱা তেতিয়া পক্ষীৰ ভিতৰত আমাৰ ম মৌ চৰাই আহে। পিকক বুলি কওঁ আমি যোনটো সেইটো, সেনেকুৱাই আৰু। তোমাৰ কোনটো ফে'ভৰেট মানে তোমাৰ কোনটো প্ৰিয়?
মোৰ প্ৰিয় হ'ল এ কি কয় মোৰ প্ৰিয় কুুক কুৰ হয় মানে, নহয় নহয় কুকুৰটো এনেই ভাল পাওঁ। কিন্তু মোৰ প্ৰিয় চাগে ছাগল হয় ছাগলী হয় নহ'লে এ গৰু হয়। এইবোৰৰ মোৰ হয়। বা গাঁৱত মানে
হ, অ',। অ', তোমাৰ কি কুকুৰ আছে নেকি? মানে তুমি পুহিছা কুকুৰ?
অ', মোৰ কুকুৰ নাই মোৰ মে মেকুৰী দুটা আছে। মানে মেকুৰী এ মানে নিজে পোহা নাছিলো, মানে মেকুৰী মাকে মানে চানা দিছিলে যেতিয়া আমাৰ তাতে আৰু
আচ্ছা, পোৱালি দিছিলে?
অ', এতিয়া থাকি থাকি পোহিনা হৈ গ'ল এতিয়া সেইটোয়ে পুহিনা। তোমাৰ এনে কিবা পোহিনা আছে নে?
এইটো মানে এটা ষ্টেৰি ড'গ মানে ৰাস্তাৰে কুকুৰ এটা য'ত আহি কেনে মোৰ পিছা কৰি কেনে মানে ঘৰতে থাকে আৰু আমাৰ, ইয়াতে ভাত চাত খাই ইয়াতে শুৱে আমাৰ ঘৰতে। এনেকে আছে আৰু, তাত মানে ফ্ৰীডমটো আজাদিটোও দিয়া গৈছে আৰু ভাতো খাই ইয়াতে ধুনীয়াকে থাকে, সেই আৰু।
উম', কুকুৰো ভাল জন্তু। কুকুৰো ভাল জন্তু, কুকুৰেও মানে এ, মৰমতটো দিয়ে সেনেকে আৰু, খোৱা- চোৱা আৰু অ', কৰিব লাগে এইবোৰ এনে জন্তুবোৰক কোনেনো দিয়ে, আমি আমি সেইটো কাৰণে আমাৰ অলপ দায়িত্ব পৰে। এইবোৰ মানে চব প্ৰয়োজন পুৰণা জন্তুবোৰক খোৱা। বাকী? তুমি এনে এ, কি কয় এ-
মই যদি আপু তোমাক সুধিব যাওঁ, তোমাৰ কোন- টোত জন্তুত বেছি আকৰ্ষিত হৈ যোৱা বনৰীয়া জন্তু? কোনটো বনৰীয়া জন্তুৰ পৰা বেছি ইন্টাৰেষ্ট আহে, তোমাৰ? যাক মানে তুমি এনে ফেভৰেট বুলি ক'ব পাৰা আৰু।
মই - বা বাঘ বোৰক বেছি মানে সেইবোৰ - য'ত পৰে বাঘ-
হলো লায়ন বিগেছ।
অঁ, অঁ, অঁ, সেই বাঘ! এতিয়া এইটোৰ এইটো টাইগাৰো হেৰি নাই, কেচ নাই। এনে বস্তুটো হ'ল মোৰ ভাল লাগে। কাৰণ কেনেকে মানে এ জংঘলত মানে- চিকাৰ কৰি খায়। তাৰপিছত কেনেকে কা- জিয়া লাগে নিজৰ মানে, এ মানে কাজিয়া লাগিলেও- পৰিয়ালটোক বাচাই এনেকে মানে বস্তু এইটো ভাল লাগে আৰু মানে। তাৰে ভিতৰতো মই- বান্দৰবোৰো চাই ভাল পাওঁ এ টিভিত দেখিলে। কাৰণ টিভি বান্দবোৰো বহুত- জমনি লাগে মানে, মানে সেইবোৰ মানে- অলপমান মানে কি কয়! এতিয়া- এ এনে সেইবোৰ ধেমালি বেচি কৰা দেখা পাওঁ আৰু- মৰমো লাগে এইবোৰ মানে সেনেকুৱা নালাগে আৰু কুকুৰ, মেকুৰীৰ দৰে। কিন্তু- চাওঁ বাৰু। তোমাৰ এনেই, তোমাৰ বাঘ বুলি ক'লা নহয়? তোমাৰ বাঘ, তুমি এনে বাঘ বুলি কিয় ক'লে?
বাঘটো মানে কোৱাৰ কাৰণটো হ'ল যে মোৰ সিংহ ৰাখি হয়। চ সেইকাৰণে মানে বাঘটো ভাল লাগে আৰু মোৰ।
হয়, হয়। টো ভাল বাৰু কৈছা আৰু সেইটো সিংহ ৰাখি। মোৰ এনে- মই ৰাখিম, মই মই কিন্তু এনেকে ভাল নাপাওঁ। বাৰু, হাতীও ভাল লাগে মোৰ হাতী -হাতী যদি কওঁ।
মইন মানে কি হয়?
মই হাতীও হয়।
আচ্ছা, আচ্ছা হাতী ভাল পায়।
হাতীবোৰে মই বহুত মৰমীয়াল ন হাতী?
হাতী - বিলাকে নিজৰ যোনটো এটা নিজৰ ঝুন ঝুম থাকে। সেই সেইকেইটা একেলগে এটা পেকত থাকে, বুজি পাইছে? গোটেইকেইটা একেলগে থাকে। ইউনিটি এটা যোনটো লাগে সেইটো সিহঁতে আমাক- ডেচক্ৰাইব কৰিব পাৰে আৰু? আৰু- তুমি কোনটো- জীৱ জন্তুক মানে ভয় কৰা আৰু আটাইতকৈ?
অঁ, এইটো ভাল ন। মই বেছিভাগ সাপক- হয়, সাপ -সাপ হয়তো পকাৰ ভিতৰতো- এ কি কয় মাকক মকৰাক ভয় কৰোঁ। সাপটো মানে এতিয়া ভয় কৰাৰ কাৰণ আছে। আৰু সাপটোতো ইয়াতে পোৱাও যায় ন কাৰণ সাপ সাপবোৰটো, এতিয়া বাঘ চাঘ ভয় লাগিলে জান বাৰীয়াতে আহি পৰে । মানে সাপতোটো এনেকুৱা বস্তু কিতো আহিবও পাৰি আৰু
দুটাই আহিব।
এইটো এইটো ভত ভৰসা নকৰো আৰু মকৰাতো জানেই এইটো এইটো বস্তু আমাৰ মাজতে পোৱা যায় সেইটো কাৰণে ভয়ো লাগে কাৰণ এ এনে এ স বিষাক্ত নাথাকে দিয়াছোন মকৰাত কিন্তু বস্তুটো হল এই যেনেকে মানে ডাঙৰ দেখাত মানে আৰু ভৰি দেখি পালো তোমাৰ এনেকুৱা তুমি কোনটো মানে জন্তুক ভয় কৰা অটাইতকৈ?
ভয় কৰাটো জন্তু নাই কিন্তু মানে তুমি যেনেকে কলা তোমাৰ সাপ দেখিলে অলপ ভয় লাগে কিন্তু মোৰ সেই আৰু সাপটো যেতিয়া যাই থাকে তেতিয়া মানে তেওঁলোকৰ সেই সাপডালৰ মানে চেঞ্জ অৰগেন টো কেনেকে কাম কৰে যদি তুমি কিবা ৰিয়েক্ট কৰিছা মানে তুমি যদি বডিটো মুভমেণ্ট কৰিছা হিলাইছা তেতিয়া সিহঁতে মানে সেইটো চেন্স কৰিকিনে এতেক কৰে চ' সেইটো এজ এ ৰেষ্টপেক্টফুল ৱেত মই লৈ লও ভয় বুলি নকৌ ডাইৰেক্ ভয়ও কৰো কিন্তু মানে টো অ মনে দি মই ভাবি চিন্তি কেনে এই কামটো কৰো আৰু যাতে সাপডাল একো নকৰে গুচি যায় দে
অ এনেই মই ভাবো তুমি এনে জুত কেতিয়াবা গৈছা নে মানে জো বোৰত অ অ তাৰেপিছত তুমি কি ভাবা জোৰ কথা জোৰ জীৱ জন্তু দেখিলা কি জন্তু ভাল লাগিলে তে বিষয় কে অলপ বুজাই কব পাৰিবা
অ কবতো পাৰিম বাৰু তাতে মই মই বহুত দিন তোমাৰ হেৰি দেখা নাছিলো টো এ সৰুৰ কথা কৈ আছো ৰ্ফাষ্ট তেতিয়া মই মানে ৰাইন চেৰছ দেখা নাছিলো মানে গড় আমাৰ যোন এশিঙীয়া গড় অসমৰ সেইটো দেখা নাছিলো ত মই সেইটো বস্তু চাব কাৰণে বহুত এক্সাইটেড হৈ আছিলো আৰু যেতিয়া গৈ কিনে দেখিলো সেইটো সেইটো এনিমেলটোৰ যোনটো চাইজ আছিল সেইটোতো বহুত ডাঙৰ আছিল। আৰু সেইখিনি টাইমত মই সৰু আছিলো দিয়াচোন। চ' সেই হিচাপত মোৰ কাৰণে এইটো বেষ্ট এক্সপিৰিয়েঞ্চ আছিল। তুমাৰো যদি তেনেকুৱা কিবা আছে তুমি শ্বেয়াৰ কৰিব পাৰা।
অ মোৰ মোৰো আছে মই সৰু কালত মে অ, নিজৰ পৰিয়ালৰ লগত গৈছিলো এনে এতিয়া গৈছিলো মানে সৰু কালতো অলপমান বেছি মানে য়াদগাৰটো আছে। মানে পৰিয়ালৰ লগত মানে মই জোৰত গৈছিলো তেতিয়া মানে এই জন্ত তেতিয়া মানে কি কয় জুতটোত মানে বহুত জন্তু আছিলে এতিয়া মানে জ জন্তুৱে নাই কিবা খালি খালি হেন হৈছে তেতিয়া মানে বহুত জন্তু অ, সেইটোৱে টো।
তুমি এনে কি কি জন্তু দেখিছিলা যুত যাওঁতে।
অ, মই যেনেকে তুমি যে গড় দেখিছিলো বানদৰ দেখিছিলো শিয়াল দেখি দেখিছিলো এনেকে বাঘ ও দেখিছিলো এই কিন্তু মোৰ চবত কে এই ইয়াদ গাৰ সেইটোৱে আছে মই কি কয় এইটো জিৰাফ বুলি কয় ইংৰাজীৰ ত', অসমীয়াত কি কয় নাজানো কিন্তু মই সেইটো দেখিছিলো এই তুমাৰ দে, প্ৰথমবাৰ দেখাওতে মইয়ো বৰ আচৰিত হৈছিলোঁ। কাৰণ মই সৰু আছিলোঁ। আৰু মই তাৰমানে টিভিত দে-দেখা নাছিলোঁ জন্তুতো। দেখি পে মোৰ বৰ আচৰিত হৈছিলোঁ। বাকি তাতে বান্দৰবোৰো লিখিছিলোঁ, বান্দৰবোৰতো এনে এনেকয়ে কাষে, কাষে ফুৰিয়ে থাকে সেইবোৰ।
হয়।
বাকী আৰু মই তোমাক সুধিব বিচাৰিছোঁ, তুমি এনে কি কয় কুকুৰটোক পোৱা নে মেকুৰীও ভাল পোৱা নে তুমি?
মেকুৰীটো ভালে পাওঁ, কাৰণ মেকুৰীয়ে তোমাৰ যিমান আ, নিগেটিভ উৰ্জা আছে সেইবোৰ দুৰ কৰে বুলি চাইনটিফিকলিয়ে কয়, চাইঅন্টোফিকলি নকয় বাৰু স্পিৰিচুৱেলিয়ে কয়। মানে ধৰ্মীয় কিবা অৰ্থ আছে চাগে। সেনেকে কোৱা যায়। চ' সেই হিচাপত ভাল লাগে মেকুৰী, আৰু মেকুৰীবোৰ বহুত শান্ত থাকে। ইমানো উৎপাত নকৰে আৰু, সেইকাৰণে।
হয়, হয়, হয়। মইও মেকুৰীটো কি কয় আমাৰ ইয়াতে এইটো কি মাৰ্কেট হৈও গৈছে। মই এ, মেকুৰি প্ৰথম ভাল পোৱা নাছিলোঁ। কিবা থা-থাকি, থাকি, থাকি মানে অলপ মৰম এটা আহি গৈছে। মই বেয়া পাও কাৰন মেকুৰীবোৰ মানে বেছিভাগ এ, থাকিলে অলপ ইমান লেতেৰা হয় ন' যতে পতে মানে এ, লেতেৰা হয়। খামোচাই বস্ত স্তু বোৰ বা যতে ত তে তেহেতৰ লোমো লোম বোৰো লাগে কাপোৰে-চাপোৰে ত' মানে বেয়া পাইছিলোঁ প্ৰথমতে। কিন্ত থাকি, থাকি অভ্যাস হৈ গৈছে, সেইতো কাৰণে মেকুৰী হেৰি ৰাখোঁ আৰু। বাকী তুমি এনেই কি কয় এ এ, গাঁৱত গ'লে তুমি এনে গৰু, ছাগলী ছাগ গলি সেইবোৰ তুমি কি মে এতিয়াও মই দে নে মৰম কৰা নে? মানে এইকে খোৱা নে আহাৰ চাহাৰ?
অ', অ', আহাৰ চাহাৰ খোৱা যায় বাৰু। মাজে, মাজে গাঁও চাওঁ গলে দেখা পাওঁ, লগ পাওঁ ভাল লাগে। ইয়ে
হয়, হয়।
বহুত আমাৰ ইয়াতেতো চহৰতটো বাৰু দেখা চেখা নাপাওেই এতিয়াওতো বহুত লিমিটেড আৰু পাহাৰ চাহাৰত ক'ৰবাত দেখা পায়। তাতেও এনে চাওঁ আৰু কি কৰে কি নকৰে, সেইবোৰ সেনেকুৱা।
হয়, হয়। আৰু গৰু ছাগলীটো চহৰ ক'ত দেখিবা আজিকালি গওঁতে গাঁওঁতে দেখা পায় আৰু দেখিলেও মানে এ, বহুত মানে কেতিয়াবা কেতিয়াবা দেখ
কেতিয়াবা, সেইটোয়টো কেতিয়াবাই।
অ', সেইটোয়ে মানে মই বাকী তোমাৰ সেইটোয়ে, মই জন্তুৰ বিষয়ে তোমাল লগত কথা টি গৈছোঁ, আৰু তোমাৰ বিষয় মই এইবোৰ যে মানে কথা কৈ ভাল লাগিল। বাকী এইটোয়ে মানে মই পাতিব বিচাৰিছোঁ, বাকী ধন্যবাদ।
ধন্যবাদ আৰু নিশ্চয় কথা পাতিম পাছত।
অ', অ', হয়, হয়।
নমস্কাৰ।